হেল্ল' অঁ শুনিছা?
শুনিছা? উম। কি কৰিছা?
মই এনেই আছোঁ। অ মোক যে কথা এটা কোৱা না?
অ। কোৱাচোন?
আমাৰ লগৰখিনি মানে এই অৰুণাচল যাম বুলি কৈ আছিলে ইটানগৰ ফালে, তাত কি কি কৰিব লাগে কিমান মান পইছা খৰচ হ'ব তামানে সেইবিলাক কোৱাচোন?
কি জেগাত?
এতিয়া সিহঁত ক'ত ক'ত ফুৰে অৰুণাচল ইটানগৰখন হ'ল অৰুণাচলৰ কেপিটেল। অ ইটানগৰখন কেপিটেল তোমাৰ আমাৰ এইফাল দি ওচৰে হ'ব।
অ।
তাপা তোমাৰ নাহৰ লগত চাহ লগত এনেকে ঘুৰিব পাৰে আৰু। জিৰ' ভেলি।
উম।
তাপা তোমাৰ এইফালে নামচাই।
উম।
থা তেনেকে কেইবেইখনো আছে ৰিজৰ্ মেৰি তেনেকে ঘুৰিব পাৰে আৰু।
পইছা কিমান মান খৰচ হ'ব।
পইছা তোমাৰ উম সিহঁত ক'ৰ পৰা আহিব গুৱাহাটীৰ পৰা?
গুৱাহাটীৰ পৰা।
গুৱাহাটীৰ পৰা তুমি ডাইৰেক অৰুণাচলৰ গাড়ী পাবা।
অঁ।
এহেজাৰ মানকে ল'ব ডাইৰেক গাড়ী। তুমি তাহাঁত আকৌ আহিলেই নহ'ব তুমি অৰুণাচল সোমোৱা আগত তুমি ইনাৰ লাইন পাৰ্মিত খন বনাই থব লাগিব।
অঁ।
নহ নহ'বা তাত তোমাক সোমাবলে নিদিব নহ'বা সোমালেও ফায়েন লাগিব।
যিখন পাৰ্মিত খন বনাই কেনেকে?
বনাই কেনেকে মানে তোমাৰ লোকেল গাৰ্জেন লাগিব আচলতে।
অ এতিয়াটো সেতৰ কোনো নাই তেন্তে কি হ'ব?
তেনেকে চাগে তোমাৰ এই যত বনাই তাত পাতি দিলে তাত বনাই দিব
দিব জানো
অ ফুৰিবলৈ যাওঁ বুলি ক'লে
অ ত মানে যদি বনাই নিদিয়ে তেতিয়া আকৌ সেইটো দিগদাৰ হৈ যাব ন ইমান দূৰৰ পৰা যাব
নহবা অনলাইনত বনাব পাৰে আৰু
অ অনলাইনতো বনাব পাৰি
অ অনলাইনত বনালে মানে এনেকুৱা হয় তোমাৰ তিন দিনৰ কাৰণে পাব তিনিশ টকা ল'ব এনেই যেনিবা তুমি যদি অ তাত গৈ পেলাই অফলাইনত গৈ পেলাই তুমি তাত বনোৱা গে
অ
তেতিয়া লোকেল গাৰ্জেন দৰকাৰ হয়।
অঁ
তেতিয়া তুমি আঢ়ৈশ টকাত তোমাৰ বাৰ দিনৰ পোৱা
অ তুমি নহয় এমাহৰ আছে বুলি কৈছিলা ইয়া আগৰবাৰ যে।
এমাহৰো আছে তুমি উলোৱা। হম
তোমাৰ হাতত এমাহৰ আছিলে ন
অ আমাৰতো এমাহ আছিলে, তুমি মানে কম তাত বাৰ দিনৰ বনাব পাৰা আৰু।
হা
কম বাৰ দিনৰ বনাব পাৰা
অ
তোমাৰ লোকেল গাৰ্জেনটো লাগিব, তাত গৈ বনালে।
উম।
তাৰাপা তোমাৰ আধাৰ কাৰ্ড
অ
পাছপৰ্ট চাইজ ফটো
অ
ফোন নম্বৰ
অ
সেইকেইটা দিলেই হ'ল।
অ
তাৰমানে যিকোনো তাৰমানে চৰকাৰী ডকুমেণ্ট এটা হলে হ'ল।
আধাৰ কাৰ্ড আধাৰ কাৰ্ড, পান কাৰ্ড, ড্ৰাইভিং লাইচেন্ঞ্চ এইবিলাক কিবা চৰকাৰী হেৰি এখন প্ৰুভ এটা হ'লেই হ'ল
এনে যদি যোৱা হয় তুমিও টো আমাৰ লগত যাব পাৰিবা ন'
অ তুমিও যাম বুলি ভাবিছা নেকি ফুৰিবলৈ।
ভাবিছো তাকে স কাৰণ এনেও আমাৰ। ভালেই যেতিয়া।
উম
কি ক'লে।
তোমালোক প্ৰথম গৈ পেলাই জিৰ' ভেলিত গৈ থাকিব পাৰা। ইটানগৰ পৰা ডাইৰেক্ট গৈ।
অঁ
হোটেল চোটেল পাই যাবা, দুহেজাৰ তিনি হাজাৰ ৰুম।
অঁ অঁ তাৰপিছত হেল্ল হেল্ল হেল্ল হেল্ল হেল্ল হেল্ল হেল্ল হেল্ল